হেল্ল' অ কি কৰিছা?
এ আছো বুইছা
বাকী ভাল
ভাল ভাল তোমাৰ
উম আছোঁ আৰু দেই এতিয়া এইটো কি বুলি কয় গৰম কেনেকুৱা পাইছা
গৰম আজি ইমান লগা নাই বাৰু মো তোমালোকৰ কি নাজানো মোৰ ইমান গৰম অনুভৱ হোৱা নাই আজি
এতিয়ালে এতিয়ালে কিন্তু হৈছে জানানে ইমান মানে ৰ'দতো এতিয়াহে ওলাইছে অকনমান বেছি। গতিকে
নহয় আমাৰ এইফালে মানে আমাৰ এই ওপত চত আছে যে।
অ অ অ
ইমান গৰম নোসোমাই
উম গম পাইছো সেইটো হলে ভালেই আমাৰ ইমান মানে গৰম ভিতৰখন-
অ
তাৰ পিছত তোমাৰ সেই ভাত পানী খালা।
অ খালো খালো খালো এই মানে আমাৰ এই খুৰিহঁতৰ ঘৰতো আমি যাওঁ নহয়। ইমান সোমাইছো ৰুম এটা মানে একদম ঘমকে মাৰিছে।
অ উম
কেতিয়াবা কিছুমানৰ থাকে। গৰম হৈ যায়।
তাকেহে আজি ভাত কিহে বনালা?
ভাত এ উ হেৰি এইটো কি কয় ৰঙালাও ভাজি ডালি এনেকে
উম উম
তেনেকে খাইথলোঁ আৰু হেৰি নহয়। বাকী তুমি খালা নাই তোমালোকৰ ঘৰৰ খবৰ কেনেকুৱা?
আমাৰ চলি আছে আৰু দেই ঠিক থাককে মা সেই মাজত তে অকনমান গা চা বেয়া হল। এতিয়া বাৰু বৰ্তমান ঠিকে আছে চব।
এ ব অ-গৰম ঠাণ্ডা মানে চলিয়ে থাকিব জানা এতিয়া বৰষুণ যাক নিদিলেও নহ'লে খেতি বাতি কৰা মানুহখিনিৰ কাৰণে বেয়া নহব জানো!
সেইটোৱে, তোমাৰ সেই আৰু সেইটো কাৰণে দিগ সেইটোৱে আকৌ সেইকাৰণে দিগদাৰ হৈছে আচলতে।
অ মানে তেওঁলোকৰ যেতিয়া এট টা সময় এইটো সময়তহে তেওঁলোকে খেতি কৰিব লাগিব ন!
উম, হয়।
টো এইটো দিগদাৰ হৈ যাব কাৰণ এই এতিয়া হেৰি কঠীয়া সিঁচিব লাগিব। হাল বাই পেলাই।
সেটোৱে তোমাৰ পাৰিব। সেইটোৱে, এতিয়া বহুত কথা আছে। আৰু সেই বৰষুণটো এমাহ দি থাকিলেও এনেই বেয়া নহয়, কিন্তু এই বৰ ৰাস্তা ৰাস্তা পদুলিবোৰ বৰ গেলা হয় অ। আৰু তোমাৰ কাপোৰ কানি এটা নুশুকাই।
সেইটোতো হয়ে। কিছুমান সুবিধা থাকিলে কিছুমান অসুবিধা থাকিবয়ে। প্ৰত্যেকটো ক্ষেত্ৰতে থাকিব সেইটো।
সেইটোৱে তোমাৰ সেইটোও কব লাগে নাই। থাকেই থাকেই সেইটো আৰু ক'ব লাগিছে নে।
আহ, এতিয়া মানে ধৰা আৰু বহুত সংখ্যক আজিকালি মানুহেও এই খেতি-বাতি কিছুমানেতো এতিয়া এই চৰকাৰী চাউল পোৱাৰ কাৰণে বাদ দিছে। কিন্তু তথাপিও আজিকালি কিছুমান ল'ৰাই চাকৰি-তাকৰি নাপায় আকৌ খেতিত হে টো লাগিছে।
লাগিছে, সেইটোৱে।
কিবায়ে হক
উম।
সৰিয়হে হওক। বহুত-বহুত খেতি কৰে নহয়।
সেইটোয়ে উপায়ো নাই ন কৰিবও লাগিব দিয়াচোন।
অ' চলিবলৈ হ'ল আৰু খেতিত পইচা আছে।
আছে তো।
অ' এই খিনি এনেকুৱা দাদা এজনেও বহুত-বহুত আমাৰ তাত খেতি কৰি বহুত টকা ইনকাম কৰে। এজন দাদা মানে মানে কি হয়, এই তেওঁ তেওঁ ধানতটো, ধানৰ খেতিটো কৰে। নিজেও কৰে মানে। আৰু বেলেগৰ পৰাও, মানে যেতিয়া মানুহখিনিয়ে ধান মানে ঘৰলে নিনিয়েই। তেনেকুৱাতে কিছুমানে মাৰি পেলাই অকন পইচা চইচা বেছি খৰচ হলে তাৰ পৰা মিলাবলৈ পইচা বেছি বিক্ৰী কৰি দিয়ে নহয়।
উম, উম।
তেতিয়া ইমান পইচাও নলয় সেই তেতিয়াই মানে ধানখিনি কিনি লৈ পেলাই যেতিয়া অকনমান মানুহৰ হ হয় তেনেকুৱাত বেছি দিয়ে মানে ধান খিনি।
অ গম পাইছো।
বহুত-বহুত দামত মানুহে কিনিবলগীয়া হৈ যায়। বা কিছুমানে কি কৰে খে খেৰখিনি কিনি থৈ দিয়ে।
অ'।
মানে এটা চিজনতো এতিয়া, এতিয়াই ধান যেতিয়া খেৰ ৰুব মানুহে, কঠীয়া ৰোৱাৰ পিছত আৰু মানুহে গৰু পথাৰত এৰাল দিব নোৱাৰিব।
নোৱাৰে।
ঘৰতে বান্ধিব লাগিব। সেই খেৰ খিনি তেতিয়া মানে মানুহক খেৰ প্ৰয়োজন হয়, তেতিয়া কিনি লয় মানুহে।
হয়, হয়।
পইচাটো বেছি পায়।
বেছি পাই, হয়।
সেই তেনেকুৱাই হৈ থাকে আৰু।
উ, তোমাৰ চ সময় সময় সলনি হৈ থাকে আৰু।
অহ।
তাৰপিছতে হেৰিয়টো কি বুলি। কয় বাকী উ তোমাৰ ঘৰত চবৰে ঠিকে আছে নহয়।
ঠিকে আছে ঠিকে আছে। এ খে খেতিৰ দিনা ইয়াতে। থাকিব মন নাযায় ঘৰলৈ যাবহে মন যায় মাি এ বলে পৰি থাকি ভাল লাগে বোকাই চোকাই নামি।
সেইটোৱে আৰু সেই পৰিৱেশ বোৰ ভাল লাগে জানানে আমাৰ ইয়াত যে সেইবোৰ দেখিব লাগে। কে নাই নহয় তোমাৰ সেই পুৰণা ঘৰলে গলে পাও আৰু। কিন্তু গ'লেও তোমাৰ কি হয় এতিয়া সেই আগৰ মানুহবোৰো নাই নহয়। এ তোমাৰ সেই তেনেকে। লৈ মেলি যোৱা বা সেই ফূৰ্তি ফাৰ্তা মানে সেই আগৰ ফূৰ্তিটো নাই আৰু এতিয়া। অ।
আৱা তাত মানে কি হয় যে একদম গোটেই চব মানুহে খেতি। কৰে ন গাঁৱৰ জেগা যেতিয়া আৰু যেতিয়া চব মানুহ পথাৰলৈকে যায়। আৰু আমাৰ পথাৰখন একদম পাছফালেই মানে আমাৰ এক। একদম গৈ লৈ পেলাই তুমি। চাই থাকিম বুলি ভাবিও ৰখি চাই থাকিব পাৰো বেলেগ হলেও আমাৰ এতিয়া আদি দিয়া হয় বেলেগে ধৰা। উম ৰুই আছে কঠীয়া ৰুই আছে আমি তেতিয়া চাহ তাহ দিবলৈ যায় এপাক মাৰি আহিব পাৰো।
উম বুজি পাইছো।
আৰু সকলোতকে ভাল লগা কথাটো যি। তেতিয়া তাত মানে একদম কঠীয়া জঠিয়া ৰুই আমি আহো আহি পেলাই গোতেেই বোকা হৈ থাকে। নহয় গ পাই তাৰাছ আমাৰ পুখুৰীটোত আমি নামি দিওঁ।
অ।
অ পুখুৰীত নামেই আমি গৰম দিন আগতেো গৰম বেছিভাগ গৰম দিনত ভাইটিয়ে মই। পুখুৰীতে আমি এঘণ্টা দেৰ ঘণ্টামান থাকো।
উম উম।
আৰু সি কি কৰে ভোৰ বনাই।
অ গম পাই আছো।
অ কলগছ কাটি যে।
অ অ নাই উঠা সেইবোৰ দেখিয়ে পোৱা নাই মানে মই। মোবাইল বা টিভিত দেখিছো আৰু সেইবোৰ ওচৰত নাই দেখা।
অ এইবোৰ মানে কি কয় একদম কলগছ ধৰা ভীমকল হোৱাৰ পিছত। আৰু গছজোপাতটো আৰু একো নালাগে নহয়। অ তেনেকুৱা গছজোপা কাটি দিয়া যায় যে সেই গছজোপা কাটি মানে টুকুৰা কৰি পেলাই সি ভোৰ বনাই এই লাঠি বাঁহৰ খুটি এনেকে সোমোৱাই দি দিয়ে।
গম পাইছো।
উঠি পুখুৰীত যাই এদিন মানে কি হ'ল মই এনেকে উঠি লোৱা মাজলে। গুচি গ'ল ন মাজততো বহুত দ অ তাৰছত টান। টান টান টাননে কৈছো তাক সি যেন তেনে টান। আানি মেলি আনিলে নহলে মাজত য হাতত মই এই পথাা চথা মাৰিব নাজান নহয়। তাত একো নাই এনেই শুই আছিলো ভূুৰ খত ভূ খন গুচি গ'লগৈ।
অ নিজে নিজে গুচি গৈছে অ পানী খু মানে ফুতৰ নিচিনাকে লৈ যায়গে নহয়।
সি মানে জপিয়াই আছে যে পানীত
আহ অ
তেনেকে পানীখিনি লৈ যোৱাৰ কাৰণে ইফালে ইফালে গুচি গৈছে।
অ।
যেন তেনে যাম মাজলৈ যাম। কবও নোৱাৰি নহয়, তাৰ মানে একদম আৰু আমাৰ মাজত বহুত দ হয়। ভালকে সাঁতুৰিব নোৱাৰিলে এইবোৰ ডাঙৰ ঘ না হবগে, এবাৰ মানে কি হ'ল আম আমি স্কু লৰ পৰা আহি আগতে গৰম লাগে আৰু পুখুৰীতে ডাইৰেক্ট পুখুৰীতে জঁপিয়াম, ভাত চাত নাখাওঁ। অ, তেতিয়া আমাৰ খুৰা লৰাটো তাতে পঢ়ি আছিলে। তাৰপিছত সি আছে, দাদা আছে আৰু মই আছো, আইতাক কলো আইতা ব'লাচোন আমি পুখুৰীত সাতুৰিম তুমি চাবা তাৰপিছত আমি মানে বুৰ মাৰো তলত এনেকে সোমাই ত ধৰি পেলাই তাৰপিছত ত মই অ আইতা মই বুৰ মাৰিম তুমি চাবা দেই বুলি এনেকে কৰি পেলাই সোমাই গলো তললে।
অ।
সোমাই গৈ গাঁত এটা আছিলে, সোমালে নহয় ভৰিটোৰ গাঁতত
অহ, তাৰ পৰা ওলাই আহিব পৰা নাই চাগে।
হাতটো ওপৰলৈ দিছো, একদম হাতটো পোনে পোনে ওপৰলৈ দিওঁতো মোৰ তাৰ ওপৰতো পানী।
অ গম পাই আছো, গম
মই হাত মানে যিমান ওপৰত দিছো, সিমান ওপৰত পানী মানে। মানে মোৰ হাতখনো ওলোৱা নাই ওপৰলে। আৰু যে মানুহে যে কয় সৰিয়হ ফুল দেখি যাবি, সেইদিনাখন দেখিছো মই সঁচাকে সৰিয়হ ফুল চকুৰে।
হয় দে
কিবা কে ভৰিটো কবাৰ ফালে পৰিলে দেই, মই ধক ধক পনি মাৰতে, সি ভাবিছে কি হলে এই মানে। কিন্তু সি ওচৰলৈ অহা নাই দাদাই, যেনে তেনে ভৰিটো ওপৰত পৰিছে ওলাই আহিছো তেতিয়াহে।
এ হয় সেইবোৰ, আগতে সেই চখটো আমাৰ আছিলে মানে আমাৰ আমাৰ ডাঙৰ মামা গল ঘৰলে গলে মানে কি হয়, তোমাৰ সেই কিবা আৰু শ্ৰাদ্ধ বৃদ্ধি ধৰি লওঁ পাতিলে বা পৰিয়ালৰ কিবা এটা হলেহে তেনেকে ধৰি লও গোটেই মানুহবোৰ গোট খাই। তাৰপিছত আমাৰ ককা শ্ৰাদ্ধ আছিলে, তাৰ পৰা আমাৰ মানে গোটেই সোপা গোট খাইছো, তাৰ পিছত কি হ'ল জেঠাইৰ সৰু দাদা, মানে সৰুটো লৰা মানে দা দা, মই তাৰ পিছত মোৰ মামাৰ ছোৱালীজনী আৰু পোৱা আমাৰ অকনমানি মানে মামাৰ ল'ৰা দুটা দেই, তাৰপিছত তাহাঁতি তেতিয়া মানে অকণমানি আৰু ইমান বুজি নাপায়। আমি দুজনীয়ে মানে কি হয় সেই বস্তুটো মানে আমাৰ এটা বেলেগ চক দাদাহঁতক দেখি দেখি সেই বৰশী যে টোপাই? বৰশী টোপাই মাছ ধৰা। অ বৰশীটো টোপাই মাছ ধৰা, সেইটো মানে বেলেগ এটা চকান মই বিশেষকে মামা ছোৱালীজনীয়ে তাত ধৰিলে তাহাঁতৰ পিছফালেই পুখুৰীটো তাই সেইবোৰ, তাহাঁতি সেইবোৰ মানে তাহাঁতি গোটেই আমাৰ ল'ৰা -ছোৱালী কেইটাই গোটেই কেইটা পাইছে গাওৰ পৰিৱেশ কিন্তু মই মানে সেইবোৰ গ'লেহে পাওঁ। ইয়াতোতো আৰু দেখিবলৈও নাই, তাৰপিছত তোমাৰ হেৰি এইটো কি বুলি কয় আমি গলো, তাৰ পিছতে গৈ পেলাই আকালটো কৰি পেলাই মই মাছ ধৰিবলৈ গৈছো আৰু। তাৰ পিছত সেই পতোৱা নে জানো কেনেকে কি কৰে মুঠতে এনে আৰু জাঠি এডালতে এনে আৰু ৰছী এডাল লগাই আৰু গাঁঠি এটা মা ৰি সেই জ মামাইবোৰ কিবা বৰশী মাছ ধৰিব বুলি হেৰি
লগ পাইছো উম, জোঙা এই বেজে হেৰি বৰশী অ।
অ। বৰশী তাৰ পিছত লগাই দিছে, তাৰ পিছত আকৌ তোমাৰ সেই আটা লডু এনেকে এইবোৰ মুঠাই লৈ গৈ আও বৰশী বাইছো প্ৰথম বৰশীটোতে বাপেকে সেই পুঠি চেনী পুঠি মানে এই যে অকমান ডাঙৰ নিচনা চেনি পুঠি মাছটো যে! অ চেনী পুঠি মাছ এটা উঠিলে উঠিলত ইমান ভাল লাগিছে সেইটো মাছ উঠিছে মানে তাৰপিছতে সেইটো বেলেগ এটা চক তাৰপিছত আও মই বোলো নাই মাছ আৰু ধৰিম। চবেই আও ভয় খাইছে, তেতিয়া আমি সৰু নহয় ইমান বুজিও নাপাওঁ তেতিয়া সেই অ জল পৰি আ ছে গম পাবি জলপৰীয়ে চোচৰাই লৈ যাব, অ আমাৰ আই তাহাতে সেইবোৰ ভয়
আমাৰ মানে ভাইটিয়ে এবাৰ কি কৰিলে
অহ
এই মামাহঁতৰ ঘৰতে তুমি কোৱা নিচিনা এই ৰিং এটা আ ছিলে মানে দেই পুখুৰীটোৰ ভিতৰত তাত মানে মাছবোৰ থৈ দিয়ে কিছুমান মাছ আমাৰ এই আইতাৰ তিথিত গৈ পেলাই আমাৰ মানে তিথি পাতিছিলে তিথিত গৈ পেলাই আমাৰ ভাইটি আৰু মামাৰ ল'ৰাটোৱে গোটেই সোপা মাছ ধৰি পেলালে পুখুৰীত মাছেই নাই চব উঠালে দুই বাল্টি মাছ উঠাইছে
অ অ
শোবৰ পৰা আহি পাই পেলাই দেখি পেলাই বকি বকি চব মাছ এৰিছে
অ সেইটোৱে যে সেইবোৰ চখ এটা আকৌ তাকে ঠিক আছে দিয়া হ'ব তাকে তাকে বাৰু দিয়া হব